অক্ এইয়া। আছোৱে এনেই। তুমি কি কৰিছা?
কি কৰিবা আৰু সেই আজৰি পিজৰি হৈ আহি পেলাই অকনমান চু ফালতে বহিছোঁ বুইছা চকীখন আনি।
অ অ বাকী চাহ পানী খালা?
চাহ খালোঁ দেই চাহ অকণ খালোঁ। খাই লৈ পেলাই এতিয়া সেই তোমাৰ অকনমান কাম অলপো আছে তাৰপা বোলো অকনমান নহয় বাহিৰতে বহো। বহি পেলাই তোমাৰ সেই মানে নহলে চোৱাৰিছোঁ আউ ভিতৰখনত বোইছা থাকিবলে।
বুজিছোঁ বুজিছো অ।
কি কৰিছা তুমি?
এয়া মইও তেনেকে তোমাৰ- ফালে সেই মা খুৰীহঁত ততে খুৰাহঁত এনেকে বহি কথা পাতি আছে। তাকে আহি পেলাই ময়ো সেই গৰমত তোমাৰ একেবাৰে দিনটো নাজানোপোৱাই লাগিছিল। তাৰ পৰা যেনে তেনে এতিয়া এই- সন্ধিয়া সময়ত বোলো গাটো ধুই পেলাই গাটো ধই পেলাই এই আহি পেলাই এখন ফেনৰ তলতে বহিছিলো- তাৰপা হেৰি- যিডাল গৰম দিনত- ওলাইতোতো যাব নোৱাৰিয়ে কলকো তোমালোকৰ ফালে বৰষুণ দিছে। নে বাৰু
বৰষুণৰ যে দেখা দেখিয় নাই গম পোৱা।
বৰষুণ যাক লাগিছিল অ মানে একেবাৰে মানুহৰ এই মোৰ গাত গোটেই মানে এনেকুৱা ঘামচি নিচিনা হেৰি উঠি গৈছে গৈ গৰমৰ কোপত
তাকে তাকে হয় দেই আমাৰ মানে এতিয়া ঘামচি প্ৰব্লেমটো নাই বাৰু কিন্তু মোৰ মানে কি হয়। তোমাৰ গৰম দিনকেইটাত সেই অত টত মানে সৰু সৰুকে গুটি নিচিনা হয় গা বোৰ খুব খোজুৱাই খোজুৱাই মানে কি ঘামচি নহয় এই তোমাৰ মানে মই ডক ডৰকো দেখাইছিলো সেই ৰঙা ৰঙা যে সৰু সৰুকে তোমাৰ গুটি উঠে মানে অত এটা ত'ত এটাকে মানে- কি খুব খজুৱাই থাকিলে মানে আৰু মই মানে খুব ঘামো বুইছা। ইমান ঘামো মানে মই কৈছো ন মুখত যে মই একো এটা হনিবও নোৱাৰো মানে। সেইটো কাৰণে দিগদাৰ হয় আকৌ সেই কাৰণে তোমাৰ একদম অত তত গুতি- ফুটি উঠি পেলাই মানে ইনফেকশচন নিচিনা হয়।
সঁচাকে দেই এই গৰম দিন কেইটা বুলি ক'লে মানে। একেবাৰে জয়ৰে বিষে উঠে আৰু ঠাণ্ডা দিনকেইটা বৰ ভালো। তমাৰ ঠাণ্ডা দিনত কি হয় শুনি হেল্ল
অ শুনিছো কোৱা?
অ ঠাণ্ডা দিনত ধৰা এতিয়া তুমি ঠাণ্ডা লাগিলে জাপে জহে অকণমান পিন্ধিলা। পিন্ধি পেলাই থাকিলে তোমাৰ ঠাণ্ডা পৰিল। হয়ততো বাৰু শান্তিয়ে এতিয়া গৰমত তোমাৰ ফেনৰ তলত বহুত- বহিলোঁ গছৰ তলত বহিলো বিচনী মাৰিলো তোমাৰ শান্তি নালাগে ন কিবা একদম শান্তি লাগি থাকে একদম বৰ শান্তি দ স আ চাগে ন বৰম দিন কেইটা।
গৰম দিন কেইটা নিচিনা মানে জ্বলা অলা খোৱ দ নাই।
কৰিছ নে নাজানো আগতকে চাবাচোন তোমাৰ গৰমতটো এতিয়া গৰমৰ প্ৰকোপটো কেনেকুৱা বাঢ়িছে তুমি মন কৰিছা না
ন বৰত বেছি হৈছে।
চোৱাচোন হেৰি আগৰ তুলনাত আগতে আমি যেতিয়া আছ। সৰু সৰু আছিলো তেতিয়া গৰমতটো কেনেকুৱা তুমি অনুভৱ তেতিয়াতো ধৰা- আমি এতিয়াতো এ ঘৰৰ পৰা ধৰা ওলাওৱেই।
সেইটোৱে সেইটোৱে-
ঘৰৰ পৰা নোলাওঁতে ঘৰত থাক। থাকোতেই চ ধৰাচোন ঘৰত থাকোতে ইমান গৰম আমি অনুভৱ কৰিছো এতিয়াতোন আমি স্কুললৈ যাওঁ সদায় স্কুলত স্কুলত- পাখি ৰ'দতে অহা যোৱা কৰোঁ। তেতিয়া কিন্তু তেতিয়াতো আমি ইমান গৰম অনুভৱ কৰা নাছিলো।
সঁচা কথা। আৰু কি হয় জানানে আৰু নহয় এটা কথা ভবাচোন আমি আগতে গৰমৰ ব কিতাপ দেই তোমাৰ সেইদিনাখন মানে মই কি হ'ল ম- আমাৰ টাউনৰ পৰা আহিছো এই আমাৰ এইখিনি স্কুল এখন আছে এল পি দেই তাৰ পিছত অকমানি পোৱালী বিলাক- সম্ভৱ মানে পৰীক্ষা হৈ আছিলে পৰীক্ষা শেষ হৈছে মানে সেইদিনাখন- সম্ভৱ তাৰপৰা খুব সেইফালে যে উৎপাত কৰা চিঞৰ বাখৰ কৰি মানে গৈছে তাৰপিছত মাই মানে কৈছে ইহঁতক ধাৰ্য্য মানিছো দেই মই বোলো নহয় এটা কথা কথা সেইটো নকবা ইহঁতৰ সময়ত বোলো আমি কেনেকুৱা আছিলোঁ বাৰু মই নিজে মানে তেতিয়া ভাবিছোঁ মই বোলো এনেকুৱা দিনত জুলাই মাহত পৰীক্ষা শেষ হোৱাৰ পিছত যেতিয়া গৰমো বন্ধ দিয়ে মামাহঁতৰ ঘৰলে যাওঁ জেঠাইহতঁৰ ঘৰলে যাওঁ আগতে সেইটো কাৰণে মোৰ জেঠাই হ'বলৈ গ'লে মানে কি আমাৰ তাত ছোৱালী নাই ছোৱালী অকল মই গোটেই ল'ৰাকেইটাৰ মাজতো গোটেইখন খালি ফুৰোঁ মানে গোটেই জানৰ কাৰ পৰা ধৰি হাবিয়ে জংঘলে গোটেইখন মোহতীয়া ফুৰে এতিয়া মানে সেইটো গৰমত এ এতিয়া আমি অকনমান ওলাই যাবলৈ মন নোযোৱা হল কা
আচলতে তোমাৰ গৰমতটো মানে ইমান যে বাঢ়িছে যে তাৰ কাৰণটো আমি নিজেই কাৰণ চোৱা তুমি নিজে মন কৰা আগতে আমি যেতিয়া সৰু সৰু আছিলো তেতিয়া চোৱাচোন চবৰে ঘৰৰ সন্মুখে সন্মুখে কিমান গছ গছনি আছে ঘৰৰ সন্মুখত বাৰীতে হক কিমান গছ গছনি আছিলে এতিয়া তুমি চোৱাচোন মানুহে ঘৰৰ ঘৰ বনাবলে বা কিবা এটা কৰিব লাগে গোটেই ঘৰৰ সন্মুখৰে হওঁক বাৰীৰে হওঁক গছ গছনি গোটেই কাটি তহিলং কৰিলে আৰু তোমাৰ ৰাস্তা বনোৱাৰ ফল কাৰণত তোমাৰতো গোটেই ৰাস্তাৰ কাষৰ যিমান গছ আছিলে চব কাটি পেলালে তাৰ ফলত তোমাৰ গছ চাহ বুলিবলে তো নাই এতিয়া যদি পৰিৱেশৰ পৰিৱেশটো যদি তোমাৰ গছ গছনি খিনিয়ে নাথাকে তেনেহলে বৰষুণ কপা হ'ব কোৱা চোন তুমি
আৰু নহয় তুমি সেইটো বুলিও ভাবিব ন মানে কি আমাৰ সেইটো সেই সেইটোতো একদম এটা ফাষ্ট ক কিন্তু কি হৈছে আমি একদম সঁচা কথা কবলৈ গলে আমি আগতে ভাবাচোন আমি মানে এনেকুৱা তেনেকা দিনত আমাৰ আগতে সেই শক্তিটো আছিলে গম পোৱা নে
আছিল আছিল আমাৰ তেতিয়া তেতিয়া তোমাৰ তেতিয়া মানে গৰমটো তুমি স সৰ্য্য কৰিব পৰা আমাৰ হেৰি আছিল মানে শক্তি এটা আছিলে কিন্তু আজিকালি হেৰি তোমাৰ ল'ৰা-ছোৱালী বিলাকৰ মানে এই হেৰিতটো মানে কিবা এটা তোমাৰ। হেৰিৰ লগত যুদ্ধ কৰিব পৰা ক্ষমতাটো প্ৰায় নোহোৱা নিছিনাই। নিচিনা হৈ গৈছে আৰু বিশেষকে তুমি চোৱাচোন এই ক'ভিডৰ পিছৰ পৰা তেনেকুৱা হোৱা যেন লগা নাইনে বাৰু। কভিডৰ পিছৰ পৰাই তুমি মন কৰাচোন মানুহৰ কভিডৰ পিছৰ চাবাচোন তুমি, মানুহৰ তোমাৰ নানান ধৰণৰ বেমাৰ-আজাৰ হ'ব। বোলে লৈছে যিবিলাক বেমাৰ নেকি, আমি আগতে শুনাই নাছিলো।।
আৰু নহয় এতিয়া মানে কি হৈছে, আমি এতিয়া কথাটো কৈছো এটা আমাৰ এ ধৰিল' এনেকুৱা আছে আমি এতিয়া বয়সৰ লগত মানে এতিয়া ডাঙৰ হ'লে এতিয়া মানে কিবা এতিয়াই ইমান বয়সীয়াল বয়সীয়াল নিচিনা হৈছো মানে কি। কৰ'বাত যাবলৈ উচ্চাস নাই, কৰ'বাত যাব মন নাযায়। য়ায় কোনোবাই লগ ধৰিলে মন নাযায়, মানে এতিয়া মইয়ে এতিয়া আজি দেই। মেলা আহিছে মানে আমাৰ ফিল্ডলে তাৰপিছত তোমাৰ তাত মেলা আহিছে, সোনকালে পৰহি লগৰ এজনে ফোন কৰিলে যাবানে, মই বোলো নাই নাযাওঁ থাকিলে, খুড়াই সেইদিনা সুধিলে যাবা মানে মন নাযায়, আজি এতিয়া তোমাৰ বৌয়ে ফোন কৰিছে, বৌয়ে ফোন কৰে কৈছে বলচোন। মেলা পা আহোগে, মেলা আহিছে চাই আহোগে। এনে এনেকুৱা দিনত আগতেহে মেলা অহ বুলি কলে একদম মানে কিবা হৈ থাকো। মই বোলো নাই বুজিছা ইমান গৰম মোৰ যে কাপোৰ কাপোৰ পিন্ধি ওলাই যাবলৈ ধৈৰ্য্য নাই, নাই-নাই বোলো দেই নাযাওঁ, তাৰ পিছত বৌয়ে কৈছে তই যে একদম বু এই মানুহজনীৰ নিচিনা কৰি আছো দেই। মই বোলো নহয় মই জান নে মোৰ ইমানেই মানে গৰম উঠিছে। মোৰ ধৈৰ্য্য
নাথাকে ধৈৰ্য্যটো তোমাৰ আৰু তাতে তোমাৰ গোটেই হেৰিতো ৰদ দিনতটো যেনেকে ৰ'দ দিয়ে। সেই ৰ'দটোৰ হিচাপত ৰ'দটো দি দিয়াৰ পিছত মানে তোমাৰ গোটেই বায়ু খিনি মানে গোটেই বতাহ-চতাহ বোৰ চব গৰম হৈ যায়।
মোৰ গৰম হৈ যায়।
তুমি ওলাই গ'লেও ধৰা গোটেই ৰাস্তা-ৰাস্তা ৰাস্তা-চাস্তা বোৰ তাৰ পৰা তোমাৰ মাটিয়ে হওঁক, ৰাস্তাই হওঁক চব মানে এনেকুৱাকে গৰম হয়, তুমি তাৰ সেইফালে খোজ কাঢ়িও যোৱা তুমি তলৰ যিটো গৰম ভাৱ পাও ন'। মানে তোমাৰ ৰ'দত গৈ থকা আৰু তুমি এনেই এনেকে গৈ থকা সেই একেই হয় কিন্তু
একে হয়গে আৰু তোমাৰ ৰুম বোৰৰ তুমি পকা বোৰ গৰম ৱাল বোৰ গৰম, তোমাৰ ক'ত থাকিবা মানে মানুহ
এতিয়া, এতিয়া তুমি চোৱা মানুহে ধুনীয়া, ধুনীয়াকে পকাই ডাঙৰ, ডাঙৰকে ঘৰ বনাইছেহে, বনাইছে কিন্তু সেই হিচাপেত তোমাৰ তাত হেৰিতটো নাই ন তোমাৰ সেই হেৰি মানে তোমাৰ আগৰ দিনৰ মানুহ বিলাকৰ যে কেঁচা ঘৰ। ঘৰ তুমি কেঁচা ঘৰত থাকি পাইছ নে?
মই পাইছো মোৰ জেঠাইহঁতৰ ঘৰ কেঁচা আছিলে। উম' হম-হম সেইটো নাই পোৱা
আৰু ঘৰত তোমাৰ যিটো হেৰি মানে তোমাৰ ঠাণ্ডা আগতে তোমাৰ এই যে আমাৰ ঘৰৰ কাষৰ মানুহৰ ঘৰ দেই। সিহঁতৰ আগতে খেৰৰ ঘৰ আছিলে তাৰ পিছত এতিয়া টিং লগালে বাৰু
উম'।
আমি টিঙৰ ঘৰত আমাৰ ধৰা পকা ঘৰত আমি ভিতৰত ফেনখন নহ'লে থাকিব নোৱাৰো।
উম'।
কিন্তু সিহঁতৰ যেতিয়া খেৰৰ ঘৰ আছিলে। বিচনীখন নমাৰৰাকে শুই থাকে ৰাতি, তুমি ভাবা কেনেকুৱা ঠাণ্ডা।
উম'।
যিমান টীকা ফটা ৰ'দ দিয়ক বাহিৰত তোমাৰ ভিতৰত সিহঁতৰ খেৰৰ ঘৰটোৰ ভিতৰত সোমোৱাৰ নগকে বৰ বেলে এটা ঠাণ্ডা লাগে মানে। গতিকে মানুহে তোমাৰ উন্নতি হৈছে কি হৈছে, তোমাৰ উন্নত হৈছে কি হৈছে। কিন্তু মানুহৰো সেই হিচাপত তোমাৰ উম যিখিনি আগৰ পুৰণা আমি যিখিনি ধৰা মানুহ, মে হেৰি পাইছিলে ধৰা, সেইটো পোৱা নাই এতিয়া।
গাঁৱৰ পৰিৱেশত এটা ভাল লাগে। মই মানে সেই পৰিৱেশটো আমাৰ জেঠাইহঁতৰ ঘৰত পাইছো দেই। আমাৰ জেঠাইহঁতৰ মানে আগতে জইণ্ট ফেমিলি আছিলে। একেটা ঘৰতে মানে গোটেইখিনি থাকে। তাৰপিছত তোমাৰ কি হয়, ঠাণ্ডা দিন কেইটাত এই ডাঙৰ বাৰাণ্ডা এখন আছিলে বাহিৰত, তোমাৰ মানে ঘৰ- টো মানে একদম পুৰা পুৰণি মানে একদম পুৰণা ষ্টাইলৰ মানে ঘৰ এতিয়াও আছে। খালি মানে এতিয়া তাহাঁতি নতুন ঘৰ বনাই পেলাই থাকিবলৈ ললে, সেই তাহাঁতৰ ভাইয়েকহঁতৰ পাৰ্টিটোৱে পুৰণা থাকিবলৈ ললে। তাৰপিছত ইমানেই মানে ভাল লাগে আমি মানে ৰাতি এনেকুৱা হয়, সন্ধিয়া লগে আমি ওলাই গোটেই খিনি বাহিৰত বহো, নহ'লে পাছফালে বহো, আগফালেও বহিব পৰা জেগা আছে। আগ- ফালে বহি থাকো। আকৌ ৰাতি কি হয় ভাত পানী খাই গ- গোটেইখিনি যাতে আজৰি হয়, আজৰি হৈ মেলি মাইকী মানুহকেইজনীয়ে বাচন বৰ্তন ধুই মেলি আহি
হয় বুজিছো অ। সেই অ বাহিৰত তেনেকে বহি ধৰা কথা পতৰা সেই সেই মজাটো বেলেগ কিন্তু ন? সেই সেই মজাটো কিন্তু আজিকালি তোমাৰ যিমান পকা ঘৰ হলেও সেই মজাটো কিন্তু পোৱা নাই।
নাই নাই নাই আৰু তোমাৰ কি হয় আগতে সেই সাধু কোৱা কৰি, এই পুৰণা দিনৰ কাহিনী বোৰ, আগৰ দিনৰ কাহিনীবোৰ উলিয় উলিয়াই যে, ইমান ভাল লাগে। মই মানে সেই পৰিৱেশটো একদম জেঠায়তৰ ঘৰলে গ'লে মানে বা আমাৰ ডাঙৰ মাহ ঘৰ গলে মোৰ মানে সেই পৰিৱেশ বিৰাট ভাল পাও। কিন্তু এতিয়া মানে কি হ'ল মানুহবাক ঘৰ চ বনাই দিলে ন, এতিয়া এনেকুৱা হ'ল, এতিয়া কাৰো নিজৰ নিজৰ ম আৰু চব এতিয়া মোবাইলটো হোৱাৰ পৰা এনেকুৱা হ'ল মুহবোৰ তুমি চা- চোন আজিকালি।
অ তোমাৰ চুই আছো কথা পাতিবলৈ আৰু ু চচা আজ আগতে আমি আমাৰ ঘৰলৈ মানুহ আহিলে ভালে পাওঁ। ধৰা, হেৰি ককা আইতা হত বা কথা পাতি থাকো ধৰা সাধুৰ পৰা কিবা আমি ভাল পাওঁ, কিন্তু আজিকালি ল'ৰা ছোৱালী ছোৱালী বিলাকক আকৌ মানুহ আহিলে বেয়া পায়, মোবাইলটো পিটিকিব নাপাব যে।
মোবাইলটোত সঁচা কথা। আৰু তোমাৰ মোবাইলটোলৈ বহি থাকে। চুপ চাপ বহি থাকিব, মুখেৰে কিবা এটা সুধিলেও যে উত্তৰ কেইটা যে দিব লাগে তাহাঁতৰ সেই মানে সেই সাধাৰণ জ্ঞানকন নাই। তোমাৰ মানে সেই মানুহৰ প্ৰতি তি সেই আগ্ৰহটো আমাৰ আগতে যিটো আগ্ৰহ আজিকালি ল'ৰা ছোৱালীবোৰ সেই আগ্ৰহটো নাই জানানে।
কি কৰিবা আৰু আগতে এতিয়া আগৰ অ মোৰ এই তোমাৰ কাম এটা আছিল সৰু তাকে কৰি আহিব লাগিব। দিনতটো ওলাই যাবলৈ সাধ্য নাই। ন
বুজি পাইছো বুজি পাইছো যোৱা যোৱা তেতিয়াহলে ওলাই যোৱা। ঠিক আছে দিয়া অ অ ঠিক আছে দিয়া অ।